হেল্ল' আহ,
আপুনি শনা পাইছা না,
অ পাইছো, উম, আছো বৰ্তমান এতিয়া আমাৰ,
আছো।
অ আপোনালোকৰ বৰষুণ দিছে নে কি।
বৰষুণ অ দিছে পুৱা তেওঁলোক যে এতিয়াও অলপ অলপ দি আছে ইমান দৰ
অকমান
অ অ, হা, হেল্ল',
অ নেট পোৱা নাই নে কি অ শুনা পাইছো, অ শুনা পাইছো।
এতিয়া আপোনালোকৰ দিখে বৰষুণ দিছে নে নাই বুলি কৈছো।
অ আমাৰ দি ইতিয়ে দিছে বৰষুণ।
উম ক,
অ এতিয়াহে দিছে অ ভাত খালে নে আপুনি।
ভাত বৰ্তমান খোৱা নাই মই, এ এতিয়াহে বনাই আছে মা হতে,
ন খোৱা নাই আপুনি খালে নেকি।
কম চামো কৰা নেকি আপুনি।
হা হা,
আপুনি কাম কৰা নাই নাকি?
কাম এনেকুৱা কাম এক একো কৰবা লগাতো নাই বৰ্তমান মই এতিয়া এইটো পঢ়িও আছো। আৰু এতিয়া বৰ্তমান এনেকুৱা কামত একো কিবা লোৱা নাই।
আপুনি কিমান মান লৈকে পঢ়া হয়?
মই এতিয়াহে ছেকেণ্ড ইয়াৰ পঢ়িছো।
কিমান কিমান?
ছেকেণ্ড ইয়াৰ।
অ।
শুনা পাইছে নে?
অঁ শুনা পাইছোঁ মই।
উম ছেকেণ্ড ইয়াৰ পঢ়ি আছো মই এতিয়া।
অ।
আপুনি?
মই আ ডিগ্ৰী পঢ়ি আছো এতিয়া।
ডিগ্ৰী?
অ।
আচ্ছা, ফাৰ্ষ্ট চেম না ছেকেণ্ড চেম?
মই থাৰ্ড ছেমত।
থাৰ্ড চেম?
অ।
আচ্ছা।
থাৰ্ড চেমত পঢ়ি আছোঁ মই।
অঁ অঁ।
অ আপোনা নে কি অ বুৰু ষূণ দিলে এনে অ বানপানী কিবা এনকা হয় নেকি?
উম বানপানীটো হয়, আহ বৰষুণ দিলে এই এতিয়া হোৱা নাই মানে আগত অলপ উম্ সেইটো অলপ বান্ধি থোৱা হৈছে, বেলেগ চাইডে পানীটো এৰি দিছে। তাৰ কাৰণে মানে এতিয়া বৰ্তমান অ বানপানী হোৱা নাই। বানপানী হোৱাৰো সম্ভাৱনা নাই। আগতে কিন্তু বহুতেই বানপানী হৈছিলে। আহ বানপানী হলে এইফালে ঘৰতো থাকিব নোৱাৰি। আৰু এইফালে বহুত গৰু ছাগলী আছে বহুত কষ্ট হয় আৰু।
অ। আৰু নদী আছে নেকি আপোনালোকৰ?
নদী আছে আছে, কাষতে আছে আমাৰ নদী। অ দুইশ মিটাৰ মান হ'ব আমাৰ গাঁৱৰ পৰা নদীটো।
উম।
তাৰপিছত অ বানপানী হ'লি এ অ কেনেকা থাকে মানুহ বিলাক? আৰু কিমান মান পানী হয় এইবিলাক অলপ ক'ব পাৰবি নেকি আপুনি?
বানপানী হ'লেতো বহুত- কষ্ট হয় কত কষ্টৰ ফলত থাকিব লগা হয় মানে- আহ ঘৰতো থাকিব নোৱাৰে ঘৰ চৰ ডুব যায় আধা। এক কাল মান হয় ঘৰ তলত তাৰ পিছত- টো চৰকাৰী স্কুল আছে আমাৰ অলপ- আগত তাতে থাকিব লগা হয় চৰকাৰী স্কুলত। আৰু বাকী গৰু জৰুতো অলপ- আহ বেলেকৰ তাত বা অলপ চৰা মাটি চা জাগাত থব লগা হয়। বাকী ঘৰত থাকিব নোৱাৰি আৰু কমেও দুই একসপ্তাহ পানী নুসো- নু শুকাব লাগে শুকাই গলেহে থাকিব পাৰি। উম'।
তাৰপিছত এনে পানী আহিলে এ ধানবিলাকক এই- কেনেকা হয় পেক ৰুৱাৰ বিলাকক পথাৰত।
পেগ ৰোৱাটো এতিয়া ইমান এটা কিবা নহয় যিহেতু এতিয়া- ইমান ৰ'দত দিয়া নাই পানীও অকমান আছে- এতিয়া বৰ্তমান একো অসুবিধা হোৱা নাই ঠিকে আছে এতিয়া। উমহ আপোনালোকৰ দিগি কিবা অসুবিধা হয় নেকি এনকুৱা।
কিনা- আহ। কি কৈছিল আপুনি?
হেল্ল'।
অঁ কি কি কৈছে?
আপোনাৰ লগত দিগি তেনেকুৱা বৰষুণ হয় নেকি?
আমাৰ দেখি বৰষুণ বল বৰষুণৰ পানীটো হয় এনেকা আমাৰ- ফালে নদী নাই আৰু তাৰ কাৰণে বানপানী নহয় আমাৰ দিগি।
অঁ অঁ।
নদী নাই না এয়াৰ এয়া কাৰণে নহয় আৰু।
অঁ, নদী নদী কাষত নাই মানে।
নাই গাঁৱত।
অঁহ। এ এনকুৱাতো একো প্ৰব্লেম নাই বৰ্তমান।
আমাৰ দিখি কৰা নাই। ও প্ৰব্লেম অঁ বৰষুণ দিলেহে হয় ইয়াতো নহয় না। তাৰ কাৰণে প্ৰব্লেম নাই আৰু।
আতচ্ছা আতচছা এনেকুৱা এতিয়া বৰ্তমান- ধান চান দোৱা হ'ল না নাই।
অঁ আমাৰ দিখিটো কটাই হৈছে দে।
কমপ্লেইট হ'লেই ন।
কমল্পেইট হলেই।
আত্ছা।
তাৰপিছত আ আপোনাৰ দেখি আ কিবা এনে আ- এ ধান ৰুলে কিবা অ কি কি দে তাতে পেক ৰোৱাৰ আগতে।
আগতে মানে এতিয়া মইও ইমান আ খেতিৰ এক্সপিৰিয়েঞ্চ নাই মানে জনামতে আ মাটি ঢিলা কৰাৰ কাৰণে সাৰো দিয়ে কিছুমান। আহ আগতে আৰু পিছতো দিয়ে, ইউৰিয়া - চিউৰিয়া এইগিলা দিয়ে পিছতো পটাশ এইগিলা মানে সে আৰু ধান - চান ৰোৱা হোৱাৰ পিছতো কিছুমান বেয়া হলে
অঁহ।
উম।
আপুনি এনেকুৱা অ কিবা অ দাদা গাও অ ধৰি ল কুন্দ, ভূটান এইবিলাক চাবা পাইছিনা পাও নাই?
মই তেনেকুৱা আ ধৰ ভূটান যাব পাইছো দাৰাগাঁও যাব পাইছো, অ দাৰাগাঁও চৰি দাৰাগাঁও নাই। আ উম বাকী ভূটানত মাত্ৰ যাব পাৰিছো তাৰ পিছত বেলেগত নাই দে যোৱা। আৰু গৈছো শ্বিলঙত গৈছো এইবাৰ।
অ, আপুনি- আপুনি এই যে ভূট - ভূটানত গৈ পাইছো এইটো ভূটানৰ আহ এ কেনকা তাত তে আহ কি লাগে গেটত সোমাওতে আৰু আ কেনেকা তাত তাৰ জাগাবিলাক কেনেকা?
উম তাতেটো
মানে সুটন গেটত উম গেট পাছ লাগা হয়, তোমাৰ যিহেতু আধাৰ কাৰ্ড আধাৰ কাৰ্ড লাগে তাৰে পিছত সে এন্ট্ৰি কৰিব দিব। এণ্ট্ৰী ওপৰত মানে জাগাটোতো বহুত চাফা যিহেত তু আ ৰাস্তা - চাস্তা, পেকেট, পলথিন, কেৰিবেগ এনেকুৱা একো এ আকৌ দেখিব নাপায় মানে বহুত চাফা জাগাটো, চাবও ধুনীয়া। এয়া
উহ তাৰ পিছত আহ ভূটানৰ তেল আৰু আমাৰ উহ ভাৰতৰ তেল কিবা আ ডিফাৰেনস আছে নে
অ ডিফাৰেঞ্চটো বাৰু মই তেনেকুৱা একো নাজানো কিন্তু আ ডিফাৰেঞ্চটো এটাই গম পাও মানে তাতেও অকমান কম দামত পোৱা যায় আৰু এতিয়া অলপ আ জি এছ টিটো বেছি লোৱাই যায় নে কি তাৰ কাৰণে অলপ বেছি হয় আৰু ইয়াতে আমাৰ ভাৰতত।
অ।
হুম।
তাৰপিছত আ আপুনি যে গম পাই এল পি জি গেছ, আ এল পি জি গেছ গেছৰ দাম আগতে কেনেকুৱা আছিল, এতিয়া কেনেকুৱা আছি আছে আৰু এল পি জি গেছ পাব কাৰণে কি কি কৰিবা লাগে এইবিলাক অলপমান ক'ব পাৰিবি নেকি আপুনি?
আত আচ্ছা। এল পি জি গেছৰ উম বিষয়টো মই তেনেকুৱা ইমান নাজানো। কিন্তু অ গম পাইছো যে এল পি জি গেছৰ উম দামটো এতিয়া মানে বহুত টকা হৈ যাইছে আগতে মানে বিনিময়ক বহুত কমতে পোৱা গৈছিলে এতিয়া উম ইমান এটায়া কিবা নাই আৰু কমত নাই এতিয়া বহুত দাম পাৰেছে এইটয়ে আৰু।
অ-
উ এতিয়া মানে ব্লেকতো নেবেছে এল পি জি গেছৰ এইহেতু উম।
আহ তাৰপিছত আহ এই এল পি জি গেছটো প্ৰায় আহে আৰু কেনেকে বনাই এইবিলাক ক'ব পাৰি নেকি আপুনি?
অ এইকেইটা মানেতো মই তেনেকুৱা ইমান গম নাপাও যিেতু অ আহাতটোতো মানে এ নিজা নিজা এটা কোম্পানী থাকে যিহেতু এল পি জি গেছৰ এটা কোম্পানী থাকিব। তাৰেপ বেলেগ ষ্টকো ষ্টকত দিব ষ্টকৰ পৰাহে মানে বেলেগত পঠাব আৰু।
অ
যিহেতু এতিয়া আমি যিহেতু এল পি জি গেছ আনিব যাও বেলেগৰ কিবাৰ পৰা। বুক চুক লৈ কেনে। তাতে ষ্টকৰ পূই চাপ্লাই হয়।
অ
উম
আপুনি আৰু কিবা এনে কিবা কম চাম কৰ নাকে বিজনেচ বা এনেকুৱা বিলাক ত নাগি কিবা কিবি
বিজনেচ মোৰ এনে অ অকমান সৰু এটা আছে লোকেল মুৰ্গীৰ এটা
বাকী একো নাই।
এই আপোনাক ধন্যবাদ জাচিছোঁ।
অ ধন্যবাদ।